অহ হেল্ল' অহ।
কি কি কয় আছ?
অ, এনে ধেৰ ফিল্ডত যাব ওলাইছো।
আমাৰফালে যাবি নেকি?
আহ ফিল্ডত যাম, ওলাই আছো। তই ওলাই হ'ল? ক'ত ৰখি আছ?
এই কি বুলি কয়? এইখিনি বজাৰ ওচৰতে ৰখি আছো।
অ, মই ৰ কাম অলপ বিচাৰি কি? কলেজ যাম আক কিয় নাযাম? যাব লাগিব হেৰি আছে, কাম আছে কলেজত।
অ, কি কাম?
কি হ' মানে আৰু মোক বেলেগ এটা এ চাবজেক্ট আছে দিব আছে নহয়, সেইটো তাৰপিছত হে
সেইকাৰণে যাব লাগিব। তাৰপিছত আৰু লগতে কিবা অলপ লৈ আহিব লাগিব তাৰপা মৰিগ পৰা।
কি লৈ আহিবি।
কি মানে ঔষধ আছে আনিব।
কি ঔষদ?
এ, মোৰ ঘৰ মাৰত প্ৰব্লেম আছে, যে অকমান ঔষধ অকমান আনিবলগীয়া আছে তাকে।
হা, কি বেমাৰ আছে?
এ, হেৰ বেমাৰ, হেৰি কি কয়? লিভাৰৰ প্ৰব্লেম হৈছে।
উম, ভাল পাইছে নে, নাই, এতিয়া অলপ
অ',
ভাল পাইছে, নে নাই?
অ', ভাল পাইছে।
আহ
তই যাবি নে নাযাওঁ?
যাম মই, এচাইনমেণ্ট কৰাই নাই নহয় কৰিব লাগিব।
অ', কালি দিছিলোয়েচোন। কালি দিছিলি নেকি?
তাকে কৈছো আধা
অ', অ', কৰি লবি, অ', কৰি একেবাৰে কাইলৈ দি দিবি। কালি জমা দি দিবি গে কালিলৈ লাষ্ট।
উম, অ',
অ',
তাকেই বোলো কৰি লওঁ।
অ', ভাত খালি নে নাই? যাম আৰু এতিয়া।
তাকেইটো কোন কোন আহিবি বোলো?
এই বৌ জনি যাব। উম, আৰু এজনী ছোৱালী যাব, গাৱৰ ছোৱালী তাই মই আৰু বৌ।
অ',
অলপ-অলপ বেছি নাই।
অলপ-অলপ পালে নহ'ব দেহা।
তাকে অলপ-অলপ কৰিলে ন'হবটো গ'ম পাইছো। চেষ্টা কৰি আছোঁ হোৱাব। যেতিয়ালৈকে দিন আছে। কেইদিনমান আছে নহয়, তেতিয়ালৈ হৈ যাব দে।
নৱেম্বৰতে হ'ব ন?
নৱেম্বৰত হ'ব। এতিয়াও তিনিমাহ চাৰিমাহ আছে চাগে, চাৰিমাহ আছে দে।
অ',
একো নাই। দুমাহ এই হৈ যাব আৰু তেতিয়ালৈকে। ন'হলে নাই আৰু কিন্তু নহ'লে সেনেকে থাকিব লাগিব।
কিবা এটা কৰিবা লাগিব নহয়। কাম-চাম এটা বিচাৰ।
কামকে কৰিব লাগিব। মৰিগাঁওতে বিচাৰিব লাগিব ৰহ, তাতে যাব লাগিব যাই পেলে বিচাৰি কৰি,
হেৰি চেৰী বায়'ডাটা দি পেলাই, জমা দি পেলাই থৈ দিব লাগিব।
হা,
বায়'ডাটা জমা দি দি থৈ আহোঁ ব'ল।
যাব লাগিব ৰ দিব কাৰণে।
তাকেইতো, দি দি থৈ আহোঁগৈ বল।
অঁ' যাম দে, যাম দে এক্সাম-সেকজাম দি লওঁ। এক্সাম দিয়াৰ পাছতে যাম।
অঁ'।
হেল্ল'।
অ', কোৱা‌?
কালি ক, কালি কলেজ ওলাই আহিবি নহ'লে সোনকালে নটা মান বজাত।
অ', হ'ব দে।
আহ ফিল্ডলৈ ওলাই আহ আকৌ।
ওলাই আছোঁ, এই বৌজনী ওলাই হোৱাই নাই যে।
অ',
তাৰ কাৰণে ৰখি আছ নেকি?
হেল্ল'।
অঁ।
তাৰ কাৰণে ৰখি আছ নে কি?
অঁ' আহি আছে।
অঁ। মই এই বাটতে ৰবা ফিল্ড এখনত ৰখি আছো ব এজনীৰ কাৰণে বা এজনীৰ কাৰণে। পোক কেইটামান আহিছে একে ওপৰতে উৰি আছে মোৰ ওপৰতে। কি পোক এইখন মোক পিছে পিছে ঘূৰি ফুৰিছে পোক কেইটা।
কি পোক এবিলাক?
জানো
মই পিছৰ পৰা এ নাই।
অঁ' কি পোকে ওপৰত এইকেইটা ক'লা কাপোৰ পিন্ধি আছ নেকি আকৌ।
অঁ' অঁ' সেইটো কাৰণে চাগে।
অঁ।
পাগল পোক কেইটা ওপৰতে উৰি ফুৰিছেহি।
মই গৈ আছো ৰ।
বৌ জনী আহিলে নাই?
আহিছে লগ পাইছ অঁ' আহি আছে।
অঁ' মই ৰখি আছো আহ' অঁ'। ভাত খালি নে নাই?
এ ভাত খালোঁ।
কি দি খালি?
এ ভাত আজি হেৰি খালো এ খালি খালি দালি দালি অঁ' দালি, আলু, কণী সেয়া খালো। তুমি তই কিহে খালি?
এই মইয়ো কি বুলি কয় আলু বইল পিটিকা। পানী তিয়া ভাত সেয়াই আৰু একো নাই।
কিয় আকৌ ভাত নবনালে নেকি গৰম ভাত।
গৰম ভাত নাই পানী দিয়া ভাতে খাইছোঁ আজি।
অ' অ' অ' ভালে লাগে বাৰু তেনেকে খাই। ঠাণ্ডা গৰম দিনত তেনেকে খাব লাগে আজি বাৰু ইমান গৰমো নাই দে।
অঁ। বাকী ঘৰ পিনে ভালে আৰু।
অ'ভালে? তাত কা চবে ভাল?
অ' ভালে দে মা মা ক'ৰবাত দেখাইছেনে নাই। হা হেল্ল' মাক ক'বাত দেখাইছেনে নাই?
তাতে ৰিপত চিপত পালো আৰু তাতে টেবলেট চেবলেট লৈ আহিছো
অ' অ' অহ।
অ'।
দেখাই মানে ভালকৈ দেখাবা বেমাৰটো বেমাৰটোৰ কাৰণে ন।
অ' বয়স হৈছে যে বেমাৰ হৈ থাকে এতিয়া ভালকে ভাল হোৱায়ে নাই।
উম, তুমি
হল মই দু দুটা জমা দিলোগে আৰু এটাহে আছে। সেইটো কৰা হৈছে সেইটো দিমগৈ।
অ' মই এতিয়ালৈ এটাও জমা দিব পৰা নাই।
কলেজে আহা নাই আকৌ তই।
সেইটোয়ে যাব লাগিব আৰু পাহ মানে কি বুলি কয় কামবোৰ পথাৰ কাম হৈ আছে ন বহুত। সেইটো কাৰণে যাব পাৰা নাই।
উম আহিবি আকৌ কালি আহিবি কালি নহা নহয়৷ কালি আহিবি কালি নাহা নকৰিবি।
চালো ৰ কালি কি হয় পথাৰ কামে ওলাই নে কি হয় ওলায়।
অ'।
ক থকা মনলৈ আকৌ যাবই নাপাম চাগে।
উম।
কি হয় আৰু পথাৰ খন
উম।
তোমাৰ তুমি যে এয়া চিলাই কাম শিকি আছিলা মেচিন ললা জানো?
অ' ললো আৰু বোলাওছো শিকিব থাকিলে অলপমান। এ' প্ৰব্লেম হব মানে এইবিলাক শিকিম বুলিয়ে ভাবিছিলো ঢেৰ প্ৰব্লেম না ঘৰত মানুহ নাই ঘৰত মানুহ নাই যাবও নোৱাৰিম। পুতুকে সেইকাৰণে
নগও বুলি ভাবিছিলোঁ। ভাবি লোৱা এতিয়া আকৌ এতিয়া মন গৈ আছে কৰিব কাৰণে উপায় নাই এতিয়া ভাল হলে যাম আৰু।
অ' অ' শিকি ল'বা আমাৰ মানে ব্লাউজটোহে আজিকালি বেছি প্ৰয়োজন ন।
উম উম।
শিকি লবা।
ছোৱালীজনী শিকিছে নহয় তাৰ পৰা শিকিলো।
অ' তাৰ পৰা শিকিব পাৰিবা নহলে এতিয়া।
অ ভালে তাইৰ বহুত।
বাকী ঘৰত
তাই শিকাই দিব, দিম বুলি কৈছে শিকাই।
অ শিকি ল'বা তাইৰ পৰা নহলে এনেই হেৰি ছেৰি ফ্ৰ'ক চৰক চিলাব পাৰে নে নোৱাৰা
ফ্ৰ'কতো চিলালো তেতিয়াই চিলালো এনেকেই অৰ্ডাৰ নাহে নহয় সেইবিলাক বস্তু আৰু অৰ্ডাৰ নাহিলে নাই এনে চিলাই মেলি কাকনো দিম সেইকাৰণে
ট্ৰাই কৰাই নাই বাও এতিয়া ট্ৰাই কৰিব লাগিব
এনে চাদৰ মেখেলা নৰ্মেল চাদৰ মেখেলা চিলাব পাৰে চাগে।
তোৰ হ'লে চাদৰ মেখেলা এনে কুৰ্তা সেইবিলাকো আছে বাকী ব্লাউজ টো অলপ শিকিছিলো আৰু তাছতে লগতে আকৌ শিকিব নোযোৱা হৈ গলো বেমাৰ আহি গ'ল। বেমাৰ হলে এইফালে বৰষুণ দিছে দেখোন।
বৰষুণ পৰিছে
অ
যা যাবা নে নোযোৱা এতিয়া ফিল্ডত
যাম বৰষুণতো এৰিলে যাম
অ
টিং টিং বৰষুণ পৰিছে বৰষুণ পৰিছে।
আমাৰ এইপিনেও পৰিছে দেখোন কি কৰিবা এতিয়া আহিবা নাহা ফিল্ডত
যাম ৰবা বহুত বৰষুণ এৰিব নহয়।
অ বৰষুণতো পৰিলে যাব নোৱাৰিম চোন আকৌ
অ যায়গৈ এৰিবই বেছি দেৰি নাথাকে। অলপ টাইম ৰখা আহিবা আক।
অ তাকে অ ৰখি দিও নহলে।
অ অলপ টাইম ৰখা অ
অ বেছিকে পৰিলে নাযাও দিয়া শুনিছা
অ এইকেইদিন এনেকোৱাই কৰি আছে বৰষুণটো ফালতো কৰিছে
এতিয়া ৰদটো অলপ ওলাইছিলে ফিল্ডখন চাগে শুকাইছে এইটো কাৰণে আহিলো।
অ
এতিয়া আকৌ বৰষুণতো আকৌ পৰিব ওলাইছে।
অ
তোমাৰ যি যি এচাইনমেন্ট কৰিছা মোক ফটো মাৰি মাৰি দিবাচোন শুনিছা
দিম দিয়া মই
অ মোৰ মানে আধা আধি কৰা হৈ আছে
বেলেগ'ল মই মো এচাইণ্টমেণ্ট খিনি জমা দিলোয়ে বেলেগত লিখাও আছে নহয় অ ফটো মৰা হৈ আছে তাকে দি দিম আও
অ তাকে দি দিবা নহ'লে
অ
এনে লং জাপ আহিছে নে নাই তোমাৰ?
লং জাপ মাৰাই নাই আমাৰ যেতিয়াপা গৈছো তেতিয়াপা মাৰাই নাই আজি তাত যদি বৰষুণতো এৰে অলপ ট্ৰাই কৰিব লাগিব।
অ মাৰিবা আকৌ
উম।
ময়ো তাকে আজি মাৰিব মাৰি চাঙগে, দুইজনে মাৰিমগে দিয়া আজি।
অঁ ফিল্ডতে, এনেও তোমাৰ আহি আছে দিয়া।
হাঁ হাঁ?
তোমাৰ এনো আহি আছে দিয়া।
নাই মোৰ ক'ত আহিছে? নাই আহা, মুঠা মোৰ ক'ত আহিছে মোৰ?
চাৰে বাৰ আহি আছে, মই দেখিছো নহয়।
নাই নাই দিয়া মোক গৈ আছো নয় ৰখি থাকা তুমি।
অঁ দিয়া।
আৰু তুমি তাতে ৰখি থাকা অ'
অঁ মই বাটতে থাকিম দিয়া, গেটৰ মুখত থাকিম দিয়া।
অলপ টাইম থাকা। হেল'ও বাকী ঘৰ পিনে চবৰে ভালে আৰু ন'
ভালেই দিয়া তুমি আহা।
হাঁ হাঁ?
আঁহা বোলো আহা।
অঁ ৰখি থাকা মই গৈ আছো দিয়া, অঁ হ'ব দিয়া। উম উম।